হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', অ ৰাম শুনিছানে?
হেল্ল'।
হ' ৰাম শুনিছানে?
অ' শুনিছো, শুনিছো কোৱা, কি খবৰ?
অ। এ ৰাম বঢ়িয়া বঢ়িয়া ৰ'বা তোমালৈ ফোন কৰোঁতে, প্ৰথমখিনি শুনাই নাই পোৱা।
অহ।
ক'ত আছা? মই তোমাৰ এই ঘৰতে তোমাৰ আমাৰ এই কোঠাটোতে তোমাৰ আছো আৰু তুমি?
মই আগফালে তোমাৰ চোতালত এনেই ঘূৰি আছোঁ।
চোতালত?
উম। আগফালে খোজকাঢ়ি আছোঁ অলপ।
অ', সন্ধিয়া চাহ খালা?
সন্ধিয়া চাহ আজি খোৱা নাই অ', আজি খাব মন নগ'লে। তুমি খালা নে নাই?
মই তোমাৰ আহিলো, মায়ে তোমাৰ চাহ দিলে, বিস্কুট দিলে, ভুজিয়া দিলে তাকে খাই-বই এতিয়া ৰুম। কোঠাটোতে সোমাই আছোঁ আৰু।
অ, বাকী খেল কেনেকুৱা চলিছে?
খেল তোমাৰ নক'বা আৰু ভৰিতটো অলপ ভাল নহয় দুখ পালোঁ। আকৌ আমাৰ বেচেৰিয়ালে তোমালোকৰ ঘৰৰ ওচৰত খেল পাতিছে।
অ', দেখিছো। তোমাৰ চাফা কৰি আছে। কেতিয়া হ'ব খেল?
অ', খেলখন তোমাৰ পঁচিশ তাৰিখে পাতিছে এঘাৰ বজাৰ পৰা।
দিনত?
দিনত, দিনত, দিনতে পাতিছে কিন্তু দিনত পাতিছে তোমাৰ এতিয়া গৰমটোহে যি এতিয়া। খেলিলেহে গ'ম পোৱা যাব আৰু কেনেকুৱা লাগে।
তোমাৰ ক'ৰ ক'ৰ দল আহিব?
দল আহিব মানে তোমাৰ, আমাৰ হজৰা পাৰ মানে তোমাৰ বৰ্ণিল।
অহ।
তাৰপিছত তোমাৰ বেচেৰিয়াৰ দুটা দল। তাৰপিছত তোমাৰ বাঁহবাৰী ভলীবল দল, তাৰপিছত তোমাৰ আকৌ বাহিৰৰ তোমাৰ বিশ্বনাথ চাৰিআলিত চাগে তোমাৰ আমাৰ ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সেই দলটোত মানে আমাৰ স্বপ্নীহ'ত প্ৰশান্তহ'ত এনেকৈ থাকিব চাগে, তাৰপিছত আৰু তোমাৰ আৰু গহপুৰৰ টিম এটা থাকিব চাগে।
ভালকে পাতিছে ন?
ভালকে পাতিছে মানে, তোমাৰ পোন্ধৰ হাজাৰ, দহ হাজাৰ পুৰস্কাৰ দিব বোলে।
সেইখন চাব লাগিব তেন্তে, কেই তাৰিখে বুলি ক'লা পঁচিশ তাৰিখ ন?
অ' ছাব্বিছ, ছাব্বিছ তাৰিখে দেওবাৰে।
এই আহি থকা ছাব্বিছ তাৰিখ?
অ' অহি থকা ছাব্বিছ তাৰিখ? তুমি আমাক ছাপৰ্ট কৰিবা।
এ থাকিম, কিয় চিন্তা কৰা ওচৰতে ঘৰত নাযাম নেকি আৰু।
অ' তুমি আমাক পূৰা সহযোগ কৰিবা আৰু, তোমালোকৰ বেচেৰীয়া দলটো নকৰিবা।
এই আমি, আমি কেতিয়াবাই বেচেৰিয়া এৰিলো।
অ' সেইটোৱেই, বেচেৰিয়াত থাকি লাভ নাই।
একো লাভ নাই, কি লাভ আছে। আমি ইমান দিন খেলিলো আমাৰ কি লাভ হ'ল?
তাকেতো, প্ৰথমে প্ৰথমেতো সেই ব্ৰহ্মপুত্ৰ ভলীবল লীগ হওঁতেটো তোমালকেই গ'লা।
তুমি এটা কথা নটিচ কৰিবা।
অ'।
মানে তুমি এইটো কথা লক্ষ্য কৰিবা যে, চাবা তুমি ইয়াত যিমান দিন খেলিলো
অ'।
ত' তোমাৰ ইয়াত একো আমাক ভালকে নাচালেই।
নচালে অ'।
অলপ খেলিব দিব লাগে বাহিৰতো, কথাটো কৈছো অলপ খেলিব দিব লাগে বাহিৰতো কিবা এটা শিকিবলৈ।
অ' সেইটোৱেই, সিহঁতে খালি আৰু তোমাৰ অকল পইচাটো আৰু
সেইটোৱে, এতিয়া তুমি যেনেকৈ প্ৰথম প্ৰথম যেনেকৈ পুতা পুখুৰিত আছিলা?
অ', অ'।
পুখুৰিপাটো তুমি পোটা পোখুৰিপাটো তুমি ক'বাত ক'বাত খেলিছা ন?
অ' সেইটোয়েইটো, তাৰ পৰা আৰু একো সুযোগে নিদিলে।
সেইটোৱে, তাৰ পৰা তুমি বহুত খিনি শিকিবও পাৰিছা।
উম, সেইটোৱেতো, আৰু অকল মই ওলাই আহি পেলাই শিকা নাই তো, তাৰপা আমি বহুত বহুত বিভিন্ন বিভিন্ন ধৰণৰ ঠাইত খেলিব যোৱাৰ কাৰণেহে আমি গ'ম পালোঁ।
সেইটোয়ে, তো আমাক তেনেকে আমাক তেনেকে মানে সুযোগ দিবওঁ লাগিব ন।
সেইটোয়ে সেইটো নিদিলে আৰু। বাকী
আমাৰ ইয়াত আমাৰ ইয়াত কেনেকুৱা তোমাৰ, ক'বাত খেল আছে বুলি কলে তোমাৰ যোনজন মানে ইয়াত শিক্ষক আছে আৰু। তেওঁ ডাঙৰ ডাঙৰ যোন বিলাক ল'ৰা ছোৱালী আছে সিহঁতক লৈ যায় মানে, আমাক
অহ। তোমালোক প্ৰশিক্ষকজন য মানে ইমান তোমালোকৰ লগত মানে ভাল ব্যৱহাৰ নকৰে মানে, তেওঁ মানে অকণমান হেৰি কৰে, তোমালোকক লগত মানে অকণমান এইটো, দূ ব্যৱহাৰ কৰা বুলিয়েই ক'ব লাগিব আৰু।
সেইটোৱে তেনেকাই কৰে।
সেইটোয়ে, এইবিলাক বেয়া কথা ন।
মই সেইকাৰণেতো তোমাৰ খেল এৰিলো ন।
ভালে কৰিলে আৰু এইবিলাক খেলি ইমান লা
আমাৰ লগৰ এতিয়া কোনোৱে নাই খেলত, তুমিয়ে যি এতিয়া গৈ আছা ওপৰত আমাৰ কোনো নাই।
হয় মই যি খেলিলোঁ মানে মই মই ইয়ালৈ নগ'লো বহুত ভালেই হ'ল।
তুমি তুমি এতিয়া তুমি যোনটো দলৰ লগত খেলি আাঁছা সছা বহুত ভাল দল।
সেইটোয়ে।
তুমি এতিয়া ক'ৰবাত খেলিম বুলি ক'লেও তোমালোকক মানা নকৰে।
নকৰে অ সেইটোকাৰনে। সেইটোৱে সেইটোৱে, কাৰণে ভাল বাকী তোমাৰ। এই খেলখনত থাকিবা তুমি দিনটো।
থাক থাকিম থাকিম ৰাতি নহব নেকি।
ৰাতিলৈকে হ'ব ৰাতি তোমাৰ এঘাৰটা বাৰটা বাজিব, ফাইনেল পালেতো ভালকে খেলিব লাগিব না।
অ চাব যাম বাৰু নহ চাব নোযোৱা নহয়।
সেইটোৱেতো তোমাৰ চূড়ান্ত খেলখন জিকিলে ভাল লাগিব আৰু।
তোমালোকে হেৰি কৰিবা যিমান পাৰা ন ৰাতি খেলি পিছবেলা খেলিব চাবা।
সেইটোৱে কৰিব লাগিব আগবেলা খেলিলে এই গৰমত। গোটেই শৰীৰৰ অৱস্থা বেয়া হৈ দুৰ্গতি হৈ যাব তোমাৰ।
সেইটো তুমি সেইটো তোমালোকে ন তোমালোকে সেইটো এবাৰ কথা পাতি চাবা কবা যে অলপ, গধূলি টাইম পৰা খেলাওক কিন্তু আমি গধূলি টাইমতে খেলিম আৰু আগবেলা কেনেকে খেলিব পাৰিব ইমান গেলা ৰদত।
কিন্তু মোৰ লাগি আছে সিহঁতে আমাৰ লগত তেনেকুৱা নকৰিব নেকি কাৰণ দিনতো সিহঁতৰ আমাৰ লগত অলপ। তোমাৰ ভাল নহয় ন।
ইয়াত তোমাৰ বৰ্ণমালিনতো আহিছেতো।
অ' সিহঁতৰ তোমাৰ বেলেগ এটা দল থাকিব, সিহঁতে চাগে যেনেকে মিলাই কৰি খেলিব আৰু।
প্ৰশান্ত মই দেখিছো যোৱাকালি, হয় মোক মাতিছে মঙলবাৰে।
বন প্ৰশান্ত তাৰপিছত তোমাৰ আৰু বাকী বহুত আছে তোমাৰ।
ইয়াত মই বাৰু সিহত কিটাকে দেখিলো, মই সিহত কিটাকে দেখিলোঁ বাৰু, হেল্ল'।
অঁ শুনিছানে নাই।
শুনিছো, শুনিছো, মই সিহত কেইটাকে দেখিলো বাৰু।
গম পাইছো অ, বাকী আমাৰ আগতে, বিকাশেও প্ৰথমে প্ৰথমে কিন্তু ভালেই খেলিছিলে, বেয়া খেলা নাছিলে সিও।
এই ঠিকেই খেলে চবেই, আমাৰ আমাৰ আমাৰ এতিয়া আমাৰ তোমাৰ এতিয়া হিতেশ্বে খেলি থকা হয় ন।
উম,
সি বনি গল হয় এতিয়ালৈকে, মই তোমাক ইমানটো লৈকে ক'লো।
সঁচাই, আগতে তাৰ ভাল জাম চাম পাইছিলে।
একে সঁচাকে কৈছো।
কিয় আমি, আমি তোমাৰ জামুগুৰি হাটত যে খেলিব গৈছিলো।
অ'।
এই চেত্ৰী লগত।
অ'।
সেইখন খেলত অকলে হীতেশে হৰুৱাইছে দেখা নাই।
অ', অ'।
সেইখনতো তোমাৰ আমি, এইখন কি আছিলে দলটোৰ নাম ৰখা পাহৰিলো। এই তোমাৰ জোন কোনোবা জোনদা নে কোনোবা দাদা এটা আছিলে যে।
অ', অ', ন-পাম অ'।
সিয়তক‌টো আমি হওৱাইছো ন প্ৰথমে।
উ, উ।
সিহঁতে আকৌ মৃদুদাক, তোমাৰ জামুগুৰি পোৱালীয়ে আকৌ মৃদুদাক, হেৰি কৰি লৈ গৈছে।
অ', মানে তোমাৰ হেৰি, তোমাৰ এইটো কি কয়। পইচা দি কিনি লৈ গৈছে আৰু।
অ'।
সেইটোৱে আৰু বাকী তোমাৰ? হেৰি এ, হৰ্ষিতে আমাৰ ভাৰতীয় সৈন্য দলত সৈন্যত পালে নেকি?
পালে মানে তাৰ সিদিনা এটা পৰীক্ষা হৈ গৈছে।
অ'।
এতিয়া তা আৰু এটা আছে, সেইটোত হ'লে তা হৈ যাব আৰু।
অ', কিন্তু সি, সি বোলে বহুত ৰাণিং কৰে দেই। কৰে কৰে, সি দৌৰে। উম, আৰু তোমাৰ আমাৰ হিতেশেও দৌৰে।
অ', এয়া নে
অ', এইয়া নেখেলে, তাকেতো, বাকী আমাৰ এইকেইটাহে সমীৰ, ভাগ্য। বিকাশ একেটা‌‌ গু চব গ'ল মানে এই কেইটা পোৱালি কিটা কিবা হ'ল?
চব শেষ।
তাকেহে। গোটেই কেইটা ক'ত বা? বাহ।
বাইক লৈ।
ওৱা।
তোমাৰ সমীৰ, সমীৰে তোমাৰ চলাইছে, ভাগ্যয়ে যি পিছফালে বহিছে।
অ', ভাগ্য বেলেগ হৈ গ'ল দেই, ন পোৱালিটো।
এই, সি আজিকালি বহুত বেলেগ।
তাকেতো, বেলেগ মানে আমাৰ লগত থাকোতে পোৱালিটো একেলগে আমাৰ লগতে বহিছিলে।
মাকৰ আগত বিন্দাছ তোমাৰ পেকেট জোকাৰি খায়।
কি কোৱা।
উম, তাক দেখিলে তুমি কবা, গোটেটো বুঢ়া।
সঁচা।
একে ইনকাম কৰি পেলাই সি ধৰ বহি আছে, তাৰ পৰা তাৰ মানে পইচাই পইচা আৰু তেনেকুৱা মানুটো আজিকালি।
সি বোলে আইফোন লৈছে।
অ', এটা আইফোন আছে।
বা আকৌ আমাৰ শান্তনো বেলেগ হৈ গ'ল ন?
শান্তনু কোনটো শান্তনু?
সেইটো আমাৰ ই আমাৰ আমাৰ লগৰটো অ।
সেই সি সি ৰ সিও একে সিও সিওতো দৌৰি আছে চাকৰিৰ কাৰণে।
হয় নেকি?
উম সিটো পঢ়া শুনা নকৰিলেও নহয়।
পালেতো ভালেই নাপ এতিয়া থাকিবাই পঢ়া শুনাও বাদ দি দিলে আৰু।
চব বাদ দিলে চবে।
সেইটোৱেই উপায় নাই, বাকী ৰাতিৰ ভাতসাঁজ কি বনাইছে মায়ে।
আজি আমাৰ মাছ আনিছে মাছ তোমালোকৰ কোৱা।
তোমালোকৰ মাছ মানে ডাঙৰ নেকি?
ডাঙৰ অ তোমাৰ পিছ মাছ।
উম আমাৰ তোমাৰ আজি খাবলে ভাত তাৰপিছত জিকা আলু ভাজি। আৰু তোমাৰ দাইলত বা কি দাইল বৈ আছে নাজানো আৰু বাকী আচাৰ লৈ খাব লাগিব আৰু।
এ মই তেনেকে খাইয়ো ভাল লাগে।
আকৌ তোমাৰ মাছ মাংস নাখায় যে তাতে শাওন মাহ এতিয়া।
অ আমাৰ এইবাৰ তোমাৰ ছেপ্তেম্বৰ মাহত আমাৰ শিৱ পূজা হা মাটিম আহিবা।
অঁহ ছেপ্তেম্বৰত?
অহ তোমাৰ এই কি কিবা এটা চতুৰ্দশী লাগিছে সেইদিনা, ৰা-ৰাতিয়ে হব আমাৰ ৰাতি হব।
অহ ৰাতি বেছি দেৰি নকৰিবা আৰু।
আৰে বেছি দেৰি মানে তুমি স্কুটিলৈ আহিবা বিন্ধাছ আহিবা খাবা তাৰপিছত ঘূৰি যাবা।
গম পাইছো গম পাইছো এইটো কি বুলি কয় এই হেৰি যে ভনীয়েৰে টিউচন ক'ত কৰে এতিয়া?
তাই এতিয়া তোমাৰ সেই জ্বোৎস্না বাইদেউ যে
অ আমাৰ জ্বোৎস্না বাইদেউ তাত কৰে?
অ জ্বোৎস্না বাইদেউ বায়েক নে ভনিয়েক এজনী নাই?
হে কৈ বায়েক ভনীয়েকেৰ তাত টিউশন কৰা নে সিহতে।
অহ সেই বাইক নে এজনী তোমাৰ হেৰি এখন তাই নিজৰ এনে অ অ আৰু এজনী এনে থাকে ঘৰত। এ এনেই থকা জনীয়ে কৰে।
হে?
অহ ভালে পঢ়াই বেয়া নপঢ়াই কিন্তু।
গমে নাপাওঁ বে।
এই নাই আমাৰ তাইক মানে তেনেকা তোমাৰ একে টিউশন কৰোৱা মানুহৰ তাতে দিয়া নাই মানে বুজা নাই।
উম বুজি পাইছোঁ ঠিকে আছে একো নাই সৰু পোৱালি এতিয়া।
মানে সেই মানুহজনীয়ে মানে এতিয়া তোমাৰ সেই দুটা দুটা পোৱালিকে কৰাই আমাৰ ভন্টি আৰু ল'ৰা এটাক কৰাই ইহত দুটাই আছে বেলেগ কোনো নাই মানে।
অঁ বুজি পাইছোঁ একো নাই সৰু পোৱালি আৰু কিনো আৰু এতিয়া বেছি ইমান কৰাব নালাগে নহয়।
আৰু কেতিয়াবা তোমাৰ গণিতৰ পৰীক্ষা থাকিলেও সেই বিকাশক মাতো আৰু সি এনে আহি পেলাই চাই দিয়েহি।
ঠিকে আছে। বিকাশ দা এনেই এনেই এনে এনেই তাক ৰাখি থব নালাগে তাৰ কাম আহিব লাগিব ন
সেইটো এ সিও ঘটি আছে দেই টিউচন কৰি পইচা
দিয়া তেনে ঠিক আছে
উম ঠিক আছে দিয়া
দিয়া দিয়া ঠিক আছে হ'ব দিয়া